হেল্ল'
অ কি কৰি আছা
এই কি কৰি মাছ ম এনে তই
আছো ৰ এইয়া গৈছিলো ওলাই কিনে আহিলো এতিয়া বৰষুণে দিছে কি আৰু কৰিবি এনেই আছো তাকে মু়ি অলপ সাননিছিলো বাবু দলো খালে মই অলপ খালো
অ মই হেৰি দুপৰীয়া ভাত খোৱা নাছিলো যে
অ
এতিয়া ভাত খালো ৰ দুপৰীয়াত তাৰ মানে ফুচকা বনাইছিলো তাৰ পিছত ফুচকা খালো খা আৰু ঘূটনা লাগিল স সেনেকে আৰু তাইয়ো অলপ টোপনি যাওঁতে মইয়ো অলপ টোপনি মাৰি ললো
অ
টোপনি মাৰি ছয়টা কিমানোত উঠিলো উঠি কেনে চাহ তাহ খালো খাই কেনে আৰু ভোক লাগিল ভোক লাগোতে এতিয়া তাৰ মানে
চল বুলি মই গমেই পোৱা নাই তেতিয়াহে গম পাইছো
অ তাৰত অলপ একটাব মান ভাত খালো ৰ এতিয়া
অ
উম
তিকেই ত মইও গৈছিলো হেৰি বাবুৰ যে এনেকে জ্বৰে হৈ আছে না আজি ৰিপুত ওলাই আনছো ওলাই আনাতে তাৰ পিছত লৈছিলো গাড়ী এটা পিলপুলি এটা লৈ পিনে ডেৰশ টকা লৈছে আকৌ আকৌ আহোঁতে আকৌ এশ টকা দি আকৌ আহিছো সেনেকে আৰু সেইনে ৰিপৰ্ট কেইটাত একো বেমাৰে নাই গম পাইছেনেে ব্লাড টেষ্ট কৰিছো যে ত ক নাই সব ঠিকে আছে এতিয়া বোলো মই পিছে আ হাৱা চাৱাও লাগব পাৰে না চলি মানুহ গধূলাই খেলি থাকে সেইকাৰণে তাবিছতে এইফাল এটা মট ওজা আছে
অ অ
তাতে গৈছিলো তাতে যাই কিনে জাপ চাপ আনি দিলো এটা তাবিজ এখন দিলে বোলো তহাৰ পৰা কি হয় কবা ধৰি না
অ
যেনেকে হওক ভাল পালে হল আৰু
অ
তাকে এটা লৈ আহিলো যাই কিনে দিলো দিলো এতিয়া আকৌ হাত ভৰি ধুই কিনে আকৌ হেৰি কৰিলো মুৰি অলপ সানি দিলো ৰঙচাও অলপ বনালো সনেকে খালো ৰ আমাৰ বাবু দেউতা অহাই নাই তেওঁ কেতিয়াবা আহে যি বৰষুণো দিছে
অ ততৰফালেও দিছে বৰষুণ
অ বহুত বৰষুণ দিছে
অ অ মস্ত বৰষুণ আমাৰ ফালে ৰ উম
চেনী আন বা অলপ
অ অ অ অ হয় নেকি উম মই আজি দিনতে অলপ ওলাই গৈছিলো
অ
তাৰ পিছত তোৰ কিবা কিবি লৈ আহিছো অলপ বজা চজা কৰি লৈ আহিছো
অ ভালে কৰছা দে
অ এই মোৰ বই অলপ কনপ্লেক্স খাও নহয় গাত সেইবোৰ লগত মিক্স কৰি কিনে তাৰপছত আৰু এনেকে কৰ্নফ্লেক্স আৰু কিবা মই ভাবিছোঁ তাইক অলপ মানে সে চাপেল তুঙৰি খুৱাম বুলি ভাবিছো আ
অ' অ'।
তাৰপিছত আৰু ড্টৰক সুধিম দেচোন এতিয়া ফোন কৰি কিনে। যদি ডক্তৰে কয় অ' পাব পাৰিব, তাৰমানে ছয়মাহ হ'ল না। ছয় মাহৰ পৰা কিছুমান খুৱাই দিছে। হয় ন, অ' পাৰি।
অলপ অলপ।
অ' অ' তাকে। মই ভাবি আছো আৰু নহয় দেচোন সৰু চলি ভোক লাগি থাকে ন।
উম হম।
অ' সেইকাৰণে মই ভাবিছো খুৱাবই লাগিব বাৰু ড্টৰক সুধি লম যদি
মুখত ভাত দিয়াৰ পিছত চাউলৰ চাউলৰ গুৰাটো যে আছে।
অ' চল অ' চাউলৰ গুৰাটো। কৰিব বোলে, খাও মায়ে, অ' উম।
আমাৰ বাবুক কিন্তু বহুত খোৱাইছো মই, তাই ডাঙৰ হোৱালৈ এতিয়া খাইছে এতিয়াও যদি দি আহি এতিয়াও ভাল পায় এনেকে ভাল পায় এইটো হী বাত নিদিলেও কথা নাই তাক।
উম।
বত ভাল আৰু মেৰি গলড বিস্কুট। ৰ বাহিৰে বেলেগ বিস্কুট মুখতে নৈ ল'ব নোখোজে হি ভালে নাপায়, তাৰমানে খাই, নাখাও নহয় কিন্তু মেৰি গাৰ্লটো হ'লে বহুত ভাল আৰু।
উম উম নাই মেৰি গলটো পানীত মিক্স কৰি কিনি কেনে দিম। শিকাই কিনে অলপ মেস কৰি কেনে খুৱাব পাৰি।
অ'।
হয় ন।
ডাইৰেক্ট অলপ ঢিলা ঢিলা কৰি পুৰা উম, কেই দিন পিছত তাৰ বিলাদে কিচাৰী তিচাৰি বন খোৱাল
অ' অ' গাজৰ চাজৰ দি কেনে মেচ কৰি কেনে মিক্সিত মাৰি কিনে। অ' মইও এতিয়া কৰিম আৰু।
শাক পাচলি সিগিলাই তো ভাল ন চব কাৰণে ডাঙৰৰ ৰ সৰু ৰ। সবৰে শাক পাচলিএই ভাল আৰু।
আৰু ঠাণ্ডাত, হেৰি দিব বহ
উম, পালেং চালেং ওলাই যাব, পালং শাক কিন্তু বহুত ফেভৰেট, বহুত ভাল পাওঁ মই, হম।
আৰু মোৰো ভাল লাগে। পালেক পনীৰ বনাবিছিল কি বঢ়িয়া লাগে, আমাৰ মাহঁতে ইয়াতে কৰে নহয় পালেক চালেক।
উম।
ভাল লাগে দুজন ঘৰৰ বস্তু হয় ন।
উম, তাকেইতো।
ৰুমত বহুত লৈ গৈছিলো ৰুমত থাকোতে ভাল লগা আছিল ৰুমত থাকোতে ইয়াত। লৈ যায় আমাৰ, তাৰ পিছত পালক পনিৰ বনাও। তাৰিছত পালেক এনেকে আৰু সুদাই থাকে। নি কৰিও ভাল লাগে ন কেঁচাই-কেচাই, পিয়াজ জ্বলা দিব বঢিয়া লাগিল মইত বহুত ভাল পাইছিলোে চে চাইেনেকে অলপ খাব পাৰছিলো দেচোন ভাত কেইটামান খান কেনে, উম মই বহুত ভাল পাওঁ এনেকে, অ' আমাৰ এইটো লাই থাক য লাই খাক লাই খাক চুব নাই কেনে খাই ৰ।
লাইশাকতো তই এনেও সৰু সৰুকে কুটি কিনে অলপ নিমখ তেল সানি সেইনেনা ভাবি চোন ভাল লাগে চাটনি নিচিনা। বহুত কমলীয়া তো বত ভাল লাগে।
অ চা ভালো কৈছো ন আজি দু দুুপৰীয়া ভাত খোৱা নাছিলো তাৰপিছত অ চাহ খালো চাহ খালো দেছোন চাহ চাহ খাই কেনে অলপ ভাল লাগিল আহ ভাত খাই দিলো ৰ আৰু অলপ দেৰি তাৰমানে মোৰ ভ ভোক লাগি থাকে ঘোন ঘণকৈ উম অ গাখীৰ খাই থাকে সেইকাৰণে ভোক লাগি থাকে এই অলপ অলপকে খাই থাকো ব
মোৰ তো একেইদিন ধৰি খোৱা আৰু তাৰ মানে খোৱাটো হোৱাই নাই তাৰ মানে চলটুক গলেি কিবা খাব পেটতে না যাইচোন ৰাতিপুৱা খালি আৰু দিনটো খাব ইচ্ছা নাই যখেক হৈছে আজিও ৰাতিপুৱা প আপা টৰেছ এ ত গল কালিৰ পৰা আকৌ যাবা লাগিব এৰি থো সিন এটা সেই কৰ তাকে চিন্তা কৰিছো
তাক ভালকে বনাই চনাই কেনে ঔষুধ চষুধ
সেইাকেইত
কি কৰিম উপায়তো নাই নকৰিলেও এইটো নহয় না চল বৰ্ডটো লাগিবই দেচোন নহয় না এতিয়া আমাৰ তাই নাথাকিলে মইো যদি কিবা কাম পালো আৰু কৰিলো হয় আাৰ তো বঢিয়া বঢ়িয়া কোম্পানী ন বাৰ ঘন্টা বাৰ ঘণ্টা এটা কাম আছে আঠ ঘন্টাও আৰুছে দেচোন আচাৰৰ কোম্পানী তাৰপিছত বিস্কুটৰ কোম্পানি মানে এ চি থাকিব পাই কোম্পানী আছে ত তাৰপিছত মই ভাবিছিলো এই নহলে মোক কৰিলোও হল আছে দেচোন নাম কৰা মানুহ তাতে ছোৱালী বোৱিৰি আছে এ তোৰ লগত একেলগে গলো হয়
হয় ন হা তোৰ অত অ তাতে যাাৱতে হা ঝালক বোৱাৰাৰীৰ পৰা দি তোহঁতৰ লাইনতটো পৰে মউজিয় লাইন টো তাতে কণাত যে আ ক আহতে লেফ চাইড দি এটা দোকান বহে ন এতিয়া আছে নাই দোকানতটো এই ফুলত তাপ চাপ যে হেৰি কৰে কলহ চলহ সিগিলাক বিক্ৰী কৰে যে সিটো এতে সদায় থাকে নে না মাজে মাজে বঢ়ে
আছে ফচ ম এনেকুৱা দোকান বিলাক আছে চ
এটাাত এ তাৰে পৰা আনিলে কিজানি নিহিল কমতে পাম অলপ ন
অ ভাবি চাগে মই এইবিলাক নিবিচাৰো নহয় গলে
নাই এনেই অনলাইনত যে চাইছিলো আমি তাৰিছ যে ডাঙৰ ডাঙৰ আছিল অ দামটোও বহুত আছিল তাতে কিন্তু ধুনীয়া সেইদিনা মই একদিনা গাড়ীত দেখা পাইছো আৰু ফটত গৈছিলো যে আহোঁতে দেখা পাইছো দেখা পাই কিনে তাৰ পিছত মই গলো লৈ আহিম তাৰপিছত অ হেৰি হয় অ আনিব তাৰমানে প়াৰা নাই গাড়ী পৰা নামা নাই‌ ন
জয়গুৰুৰ এইটো চাইডেও বহে
অ সেই সেইখিনিত কিন্তু এই কেইদিন দেখা নাই কিন্তু সেইফাল সেই ফালে জাউতে‌ মই দেখা পাইছোঁ আৰু
অ অ অ মই কিন্তু জয় গৰু সেইফালেও দেখা পাইছিলো ৰয়
অ',
জয়গুৰুৰ এফালে আৰু গুৰুৰ ফুৰু এ অলপমান পাৰ কৰিয়ে দেখা পাইছিলোঁ। তাৰ পিছত আলাই থোৱা, এই ৰুমত যে আলাই থৈ তেনেকুৱা ধুনীয়া। ধুনীয়া বস্তু তাৰ পিছত ফুলৰ তাপ চাপ, তেনেকে মই দেখা পাইছিলোঁ, তাতেও-
অ',
দাম লয়ে
তাকেটো আগদিনা যাব লাগিবো আমি ব
আমাৰ তাতে লক্ষী পূজা হয় হা, লক্ষী পূজাত অ', ডাঙৰ ডাঙৰ ফুলৰ তাব বহুত কমতে পায় ৰ বিশ টকা, পচিছ টকা। তাৰপিছত ফুল আশি তকা, হেনেকোৱাত পাই। উম।
অ'।
অ', মই আনিম ৰ, উম্, তাৰমানে তেনেকুৱা নহয় এ, এইবাৰ মই বিয়া হৈয়ে প্ৰথম লক্ষী পূজা পাইছিলোঁ নহয়। তাৰ পিছত মই আমাৰ তাক কৈছিলোঁ, ফুলৰ টাব লওঁ বোলা মই দামটো সুধিব গলোঁ হা
অ'।
ডেৰশ টকা দুটা টাবত কৈছিল, হ'লেও কম। হয় না, তাৰপিছত আমাৰ কৈছে যে আৰু কমত পাবা, কালি মানে মই নহ'লে সুধিম দিয়া। আৰু লাষ্ট, লাষ্ট অ', নহয় গৈছে, আমাৰ সি তাতে হেৰি নহয়। পূজা মণ্ডপ কিবা মানে হেৰি আৰু
অ'।
প্ৰেচিডেণ্ট। তাৰ পিছত আৰু মই ক'লো হ'ব দিয়া নহ'লে। লাষ্ট দিনা বহুত কমত নাপাই বস্তুবিলাক, তাৰপিছত আৰু সি পিছদিনা মই কৈছোঁ হ'ব দিয়া নহ'লে, তুমি ফুলৰ টাব কেইটামান লৈ আহিবা চাৰি টা পাঁচটামান লৈ আহিবা।
অ'।
সি পিছদিনাখন কি হ'ল, ৱ দোকানে বহা নাই। কি কৰিছে ই, অ', সঁচা অ', তাৰপিছত ম মোৰ তটো খং উঠি গৈছে। দেৰশ টকাত যিকি নহওঁক, দুটা ডাঙৰ ডাঙৰ মস্ত ডাঙৰ ডাঙৰ পাই আছিলোঁ তাৰ পিছত আমাৰ ওচৰৰে বৌ আছে নহয়, এদিন তাৰমানে এহেতে মানে কিবা কিবি বস্তু লৈ আহিছিল হা টি টেবুল চি টেবুল সেনেকে আহোতে, মই চাব গলোঁ। চাব যাওঁতে টি টেবুলো পোন্ধৰশত দুটা পালে সিহঁতে, আইনা থকা টি টেবুল। তাৰ পিছত মই এহঁতৰ ঘৰতেঁ চাবা যাওঁতে কি হ'ল তাইক মই সুধিলোঁ, ফুলৰ টাববিলাক কৰ পৰা আনিছে বৌ। তাৰ পিছত তাই ক'লে হেৰি লক্ষী পূজাৰ পৰাই আনিছোঁ, মই কৈছোঁ কিমানকে আনিছে তাৰ পিছত কৈছে, এই বহুত কমতে আনিছোঁ। পঞ্চাশ টকাকে আনিছোঁ। মোক ইমান ডাঙৰ ডাঙৰ ফুলৰ তাব পঞ্চাশ টকাত কৈছে অ', এই বুট কমতে দিয়ে, খালী চাব লাগিব। ততো ঘূৰি ঘূৰি কেনে বা দাম দাৰা কৰব জানলে, বহুত কমতে নি
চবে কৰিব নোৱাৰে, আমি এতিয়া দামদৰ কৰবাই নোৱাৰো ন।
অ'।
ইমান মানুহৰ লগত দাম চাম কৰি থাকবৌ ভাল নালাগে।
অ' তাত তাৰপিছত আৰু মই হেৰি কৰিলোঁ। এবাৰ তাক কৈ থৈ দিছোঁ। এবাৰ লক্ষী পূজাত কিন্তু মই হেৰি নকৰোঁ, কিন্তু তুমি যাই কেনে লৈ আহিবা। কমতে ডাঙৰ ডাঙৰ ফুলৰ তাত চফাৰ কনাই চনাই থৈলে ভাল নালাগে।
অ'।
অ', ইমান ধুনীয়া দেখিম চাফাৰ কনে চনে থব।
দে পিছে এনে আহাৰ পিছত কথা পাতিম দে হা কাম কৰো অলপ। উম, দে বাই।